শুনিছানে, কি কৰিছা, কি কৰি আছা?
এই বহি আছো আকৌ, তুমি কি কৰিছা?
মই এই পথাৰলৈ আহিছিলো পানী ধেৰ বাঢ়িছে যে তাৰপিছত পানীবোৰ আজি শুকাইছে বাৰু কঠিয়াবোৰ ওলাইছে
হম, হম।
তাৰপৰা আহি তাকে, চাবলে আহিছিলো তাৰ পৰা আমাৰ উম, বৰতা হেতৰ ঘৰৰ পৰা মাছ কেইটামান দি পঠিয়াছে মাছ লৈ ৰাস্তা ৰাস্তাই আহিছোঁ যাওঁতে পানী দি গ'লো।
উম, হম।
ৰাস্তা ৰাস্তা আহি আছো, ভাল নে খবৰ খাতি।
ভাল ভাল ভাল ভাল।
অ' আজিকালি যে ফোন চোন এটা কৰিবলৈ মন কান নাই যে কিহৰ কাৰণে পাহৰিলে নেকি।
নাই কেলে পাহৰিম।
ফোন এটা কৰিব লাগে আকৌ।
হা
ফোন এটা কৰিব লাগে ফোন চোন নকৰে।
ক'ত ক- ক'ত ক'ত পালাগে।
মই এয়া আহি আছো এ ঘৰত পাম আৰু পোৱাগে নাই।
অ' মাছ ওলাইছে নেকি।
মাছ ওলাইছেটো পাতিলে মাছ পায়তো।
অ' ৰাইজে পাতিছেনে।
এ ৰাইজে পাতিছে তাৰপিছত এই ইহঁতৰ চেপাত লাগিছিল নেকি বৰত ধুনীয়া মাছ চেঙেলি মাছ। এনেকে সৰু দুনিকনা চনিকনা, কেইটামান দি পঠিয়াইছে। তাকে লৈ আহিছো জীয়াই থৈ দিওঁগে গধূলালে বনাই খাম। লাঙিও পাতি থৈছো দুখনকে, অ'।
অ'।
বাকী ঘৰত ভালেই নহয় চবৰে।
আছে আছে একদম ধুনীয়াকে আছে বাৰু। চবেই ভালে কুশলেই আছে।
অ' এতিয়া আপুনি ক'ত।
মই হেৰিত আছো এই দুইমুখ।
অ' খোৱা বোৱা কৰিলে তেতিয়া।
কৰিলোঁ কৰিলোঁ অ'। খোৱা বোৱা কৰিলোঁ, খাই বৈ চাইডত আহিলো ৰাতিপুৱাই।
অ'।
আহি মেলি সেই কাম চলি আছে আমাৰ মানে ইয়াত
অ কি খাই আহিলে ভাত।
ভাত কেইটামান খাই আহিলোঁ।
অ কি চব্জি আছিলে?
ভোল চব্জি আছিলে।
অ অ শুদ্ধ চব্জি নাখালে, ভোল চব্জিটো খালে নে।
উপায় নাই য'ত যাওঁ তাতে ভুলে হয়। সেইটো কাৰণে ভোলে খালোঁ আৰু, সেইটো আকৌ জহা জহা ভোল।
অ অ মইয়ো খাইছিলোঁ সেইদিনাখনি আধা কেজি কিনি আনিছিলোঁ, খাবলে ভালে লাগিলে মাছৰ লগত। খাইছিলোঁ বাৰু বনাই।
মাছৰ লগত ভাল অ'।
উম।
মাছৰ লগত খুব ধুনীয়া।
অ' বাকী আমাৰ ঘৰ ফালে আহিব আকৌ।
যাম, মই আজি আহিম চাগে তোমালোকৰ তাত টিকেট কাটি থোৱা আছে।
অ', অ'।
উহো। উম সেইটো মই গম নাপাম কিন্তু কিবা এটাটো লৈ যাম নিশ্চয়।
অ অ মানে ডিউটি আজি কি সোনকালে ছুটি দিব নে কি।
অ এইটো টাৱাৰটো এটা হেৰি খুলিব আছেতো কিমান খুলিব পাৰে তেতিয়ালৈকে আৰু খুলিব আৰু।
তাৰ পাছত গুচি জাম আৰু।
অ অ অ অ উম।
সেইটো আৰু।
অ আপোনাক লৈ এদিন মই হেৰিয়ত যাব লাগিব ফাৰ্ণিচাৰ হলত যাব লাগিব।
ফাৰ্ণিচাৰ হলত কিয়?
এই বস্তু কেইটামান আনিম আনিম চাগে।
পাৰ্ণিচাৰৰ পৰা।
অ ফাৰ্ণিচাৰৰ পৰা।
কি বস্তু আনিবি ইমান পইচা হ'ল নে তোৰ।
অ এই চোফাৰ এটা তাৰপিছত এ ফ্ৰিজ এটা ল'বলৈ কৈ আছে দেখোন মালিকে। তাৰপৰা মই এতিয়া মালিক নহা মালিক নহালৈকে আকৌ অকলে ল'বও নোৱাৰো নহয়।
অ হ হ।
সেইটো কাৰণে বোলে আপোনাকে লৈ যাব লাগিব মই আকৌ চিনি তিনি নাপাওঁ না। চিনি তিনি নাপাওঁ নহয় আপুনি আহিলে যাম আৰু উম। সেইটো কাৰণে লম আৰু এটা অ।
বা বহুত টকা হ'ল দেখোন।
এ টকা হোৱা নাই দৰমহা পোৱা পইচা কেইটাহে বেলেগনো ক'ত বেলেগ পইচা নাই দেখোন।
দৰমহা পইচা আৰু চোফা ল'ব পৰা ফ্ৰিজ ল'ব পৰা ইমান পইচা কেনেকে।
এ পাইছে জমা কৰিছে আকৌ জমা কৰি পেলাই হৈছে। পাইছে যেতিয়া আনিম আৰু লাহে লাহে।
উম। উম হুম। এনেকুৱা কথা!
অঁ।
দেহ ল'ব পাৰিলে ভালেই।
সেইটোয়েইটো, ৰ'দ দিছে নে সেইফালে?
ৰ'দ অলপ অলপ ওলাই আহিছেতো এইফালে।
অ আমাৰফালে সেই তেনেকুৱাই তাকে এতিয়া কাম বন বিলাকত লাগো আও নহ'বা কিমানো এনেই এনেই থাকিম হাঁহ পোৱালী কেইটাও আজি মেলি দিয়া নাই পানীবোৰ বাঢ়ি আছে যে, এই পানীত খেদিবলে পানীত খেদিবলে মন নাই বুলে হাঁহ পোৱালী এৰি দিয়াই নাই।
অ অ।
পানীত এ উঠনি তাতে পানীত গ'লো গোটেই এখন ভিজিলে।
হা?
আথনি যাওঁতে পানীৰেদি গ'লোঁ যে
অ, অ।
গোটেইখন ভিজিলে, সেইকাৰণে আহোঁতে ৰাস্তা দি আহিলো।
অ ভালে কৰিলা, ঘৰ পালাগে মানে?
ঘৰ পালোহি অ।
অঁ।
কামে মুৰৰ চুলি সমান হৈ আছে একো এটা কাম কৰাই নাই।
হুঁ হুঁ হু্ঁ এওঁ। এ অকলশৰীয়া মানুহ কোন ফালে যাবা কোন ফালে যাবা
এ কাম বাৰু তেনেকে নাই এলেহুৱা যে এলেহুৱা প্ৰাণী নহয় জানো।
এইফালে স্কুল যাবা নে, ভাতে বনাবা নে, কি কৰিবা অকলশৰীয়া মানুহ?
আৰু কাপোৰ-
আৰু বিশেষকে এলেহুৱা মানুহৰ কামো বেছি।
সেইটো হয়, সেইটো হয়।
ইমান ধুনীয়া মাছ কেইটা দেখিবলে।
অ।
এ মই জুই-চুই নধৰো পাতত দি খাবলে, মানে চেঙেলী মাছ যে বেলেগ মাছ হোৱাহেতেন খালোহেতেন।
হয় নি?
উম হু।
অ অ অ।
চেঙেলীমাছ পাতত দি খাবলৈ বেয়া। এতিয়া গোটা গোটাকে হেৰিয়ত - এইটো কি তেলত পিয়াজ-চিয়াজ জলকীয়া-চলকিয়া দি ভাজি খাবলে ধুনীয়া হ'ব।
চেঙেলী মাছ?
চেঙেলি মাছ চেঙেলি
অ চেঙেলী মাছহে পালি নি?
চেঙেলী মাছ সৰু দনিকনা -
অ নহয় দনিকনা মাছ কেইটা ভাল পাতত দি খাবলে।
অ সেই সেই তেনেকুৱা মাছ বিলাকে।
হু, হু হু, হু।
উম উম উম।
এহেঁতৰ ঘৰত চবে আছে।
উম' উম চবে আছে।
অ' ঠিকে আছে।
বাকী চব ঠিকে থাকে আছে
আছে অ' তোমালোকৰ আশীৰ্বাদত।
আকৌ মেডিকেল ক'ৰবাত মেডিকেল কৰাই আছিলে বুলি কৈছিলে নহয় ভাল হ'লনে নাই?
হৈ আছে ভাল ভগৱানৰ আশীৰ্বাদত ঠিকে হৈ আছে।
অ' অ' অ' তেনেকে ভালে কুশলে থাকক আও মানুহ দুজন হে।
উম।
আগলে পিছলে নায়েই।
উম।
তেনেকে যেনে তেনে জীয়াই- মেলি থাকক আও
আশীৰ্বাদ দিছা নে?
আশীৰ্বাদ দিছো আও কি অভিশাপ দিব নোৱাৰো অভিশাপ দিবলৈ ইমানখিনি সমৰ্থ নাই।
হা হা উম।
আশীৰ্বাদে দিছো।
বঢ়িয়া এ নাই তেনেকে শুনিলে ভালো লাগে দিয়াচোন।
অ আৰু কিন্তু চাংতলে তাংতলে পানীয়ে পানী
হয় নেকি
উম
উম উম উ উ পানীতো খাব নালাগিছিলে।
গোটেই পানীয়ে পানী মই কালি বেৰ মুচিছিলো অকণমান পাতলা হ'ল অকণমান ডাঠকে মুচিব লাগিছিলে। এ এইকেইখন ভালেই হৈছে এতিয়া আৰু এলিপন এলিপন দি দিও তাৰ পৰা তলতো গোবৰে মুচি দিম মানে
অ
ৰখি থাকিবলৈ সময় নাই আহা
হে হে অ অ অ অ ভালেই কৰিছো এ দুপৰীয়া এসাজ ওলালে আও
দুপৰীয়া এসাজটো ওলালে বাও
অ
অ কলেহে ছোৱালীয়েও মাছ চাছ খাবলে মন নকৰেই
হা
অকলেহে ছোৱালীয়ে মাছ মাছ খাবলে মন নকৰেই
উম হুম হুম
মাছত খাবলে মন কৰিলেহে
উম উম উম হুম
লোকৰ উম নহয় লোকৰ ল'ৰা ছোৱালী বিলাক মাছ মাংস তালে একো নালাগে আমাৰ বিলাক খাবলৈ মনেই নাই
হুম হুম
কি হৈ খাব নাজানো মোৰ যে ভিতৰতে উইঙে বাহ লৈছে অ
হয় নেকি
উম
অ উৰিঙে লৈছে অ অ অ আচ্ছা
উম
তাৰপিছত
আৰু কিনো ক'ব
হুম হুম এতিয়া কি কৰি আছা
হে উইঙীংক আছিলে যে
অঁ
উইংটো ভাঙি দিলো
অ কাটি দিলা আৰু এইটো
যে মুৰ্গী খেতিটো মুৰ্গীয়ে খওক
উম হুম হুম হুম হুম অ অ ঠিক আছে ত বাকী ইহঁতৰ ঘৰকেইটা ভালনে
উম ভালেই ভালেই
য'ত গৈছিলা যে
ভালে ভালে
ভালেই ন
উম চবৰে ভাল
আছিলে নে সিহঁতৰ কেইটাও
আছে আছে মাত দিয়া নাই মোক নামাতে নহয়
অঁ অঁ হয় নেকি অ
নিদিলে নাই ময়ো ইমান জোৰ কৰি নাথাকো
অ অ হ হ দৰকাৰ নাই ন
উম নামাতে যেতিয়া এই নামাতে যেতিয়া মোৰো ইমান হেৰি কৰি থাকিবলৈ দৰকাৰ নাই নহয়
উম হেইটো হয় বাও
উম
হ'ব তেতিয়া ন
অ হ'ব তেতিয়া অ
অহ অ